হেল্ল'
আহ কি খবৰো বিকাশ
আহ আছ দিয়া এই খবৰ লৈছো আৰু
অ খোৱা বোৱা হ'ল নে
উম খোৱা বোৱা হৈ গ'ল
অ ঠিক ঠিকে আছে বাকী খবৰ অ হৈ গ'ল কেতিয়াবা এ মই বহি আছিলো টিভি চাই আছিলো
খোৱা লোৱা হৈ গ'ল
হৈ গল হৈ গল কেতিয়াবা খাইলো
অ অ অ হ কৰা পিছে
এ মই শুনিছো তুমি বোলে তুমি নে বা তোমাৰ দেউতাই কোনোবাই তামোলৰ বিজনেচ ষ্টাৰ্ট কৰিছে বোলে
অ হ'ল তো বহু দিন হ'ল
আহ মই মোক পংকজেনে কোনে কলে যে বিকাশতে তামোলৰ বিজনেচ আৰম্ভ কৰিছে
অ
অ মই ভাবিলো বিজনেচটো আৰম্ভ কৰিল কেনেকে কৰ পৰা কি আনিলে কি কৰিলে অলপমান সোধো খবৰ লওঁ মইও কিবাকে ইনভলভ হওঁক পাৰো নেকি বুলি ভাবিলো সেইকাৰণে কোৱাচোন কোৱা কেনেকে কি কৰিলে
তেনেকে কি কৰিলা মানে, আমাৰ আগৰ পৰা বাগিছা আছেতো।
তামোলৰ।
তামোলৰ গাঁৱত।
অঁহ।
অঁ উম দেউতা আগৰ পৰা জড়িত। মই বাৰু হেৰি নহয়। হয়, মই তজুনকে মানে ইনভল্ভ হৈছোঁ আৰু বিজনেছটোত।
হয় হয়। তা এই তাম- মোলৰ ন, আ তামোলৰ বিজনেচত তোমাৰ, আ আ মানে এই তামোলৰ পুলিবোৰ যে আনি কিনে ৰোৱা হয় ফাৰ্ষ্টতে- সেই, সৈ- টো মানে, তামোলৰ পুলি বা ই ইমান আ- খিনি একেলগে কৰ পৰা মানে পোৱা যায়? সিহঁতে সেই পুলিবোৰ বেলেগৰ পৰা কিনি আনি আ- কিনি আনি কিনে সেই ৰোৱাত, ৰোৱাতো দেখা-
অঁহ, কিনি আনিয়ে ৰোৱা যায়।
ইমান পুলিবোৰ একেলগে কোনে বেচে? বা- কেনেকে হয় ইমান পু পুলিবোৰযে হয় একেলগে?
এইটো কিয় কি হিচাপত আ হেৰি কৰে মই ভালকে গম নাপাওঁ বাৰু, দেউতাহঁতে গম পাব। কিন্তু এনে কিনি আনি পালেই, মানে ইয়াতে আমাৰ ইয়াত মানে ৰোপণ কৰে বুলি গম পাওঁ আৰু, ম পুলিবিলাক।
হয় হয়, আৰু এই অ- তামোল বোলে মানে জিম- মানে তুমি বেছি- কিবাৰ মানে এ ঠাইতো সলনি কৰে সিমান সোনকালে হয়-
অঁ সিমান সকালে হয়। অ অ অ, এটা ঠাইতে মানে মা বচ- স্তুটো দেৰি নহয়, গ্ৰোথ নহয়। অঁ জাগাতটো চেঞ্জ কৰি থাকিব লাগে। তেতিয়া মানে ভাল হ‌য়।
অহ, মই তাকেতো মই আ আমাৰ ঘৰতো আছেতো, তোমাৰ পোন্ধৰৰ পৰা বিশডালমান অ গছ আছে। কিন্তু আ এটা ঠাইতে থোৱা কাৰণে নেকি। এই সেইকেটা তোমাৰ পাঁচ-ছয় বছ- ছৰ ধৰি মানে এ যিমান খিনি মা দেখিছিলোঁ- সিমান খিনিয়ে হৈ আছে। এতিয়ালৈকে তামোল লগাই নাই।
অহ, সেইকাৰণে চাগে।
মই, মোক কোনোবা এজনে- মোৰ যে, ঠাইখিনি সলনি কৰি দিলেহে হয়। আৰু তোমাৰ আ মানে তিনি চাৰিটা জাগা যদি তুমি চ সলনি কৰি থাকা- তেতিয়াহলে সোনকালে বাঢ়ি যায়। সোনকালে গছটো ডাঙৰ- অঁ ডাঙৰ হয় বুলি শুনা, মানে কয় কৈছিল, মই বিশ্বাস কৰা নাছিলোঁ। কিন্ত ম বা- মানে, যেনে কৰিলেও হয়, সেনেকুৱা হয়।
নাই দেউতাই আৰু কয় কথাষাৰ যে এ' জাগাটো চেঞ্চ কৰি থাকিব লাগে। এটা জাগাত বস্তুটো গ্ৰোথ নহয়। অ' সেইটোৱে চাগে, সেইটো প্ৰব্লেম চাগে তোমাৰ।
ও! সেইটোয়ে হৈছে মানে, এ' ধৰা আজিৰ পৰা আগতে যিমান মানে ৰওঁতে যিমান মই দেখা পাইছিলো গছটো তাতকে অলপমানানহে বাঢ়িছে এতিয়ালৈকে ধৰা, পাঁচ বছৰত তামোল লাগাই নাই।
অ'পাঁচ বছৰত
পাঁচ বছৰ তাকেইতো, এনেইতো নৰমেলী মানুহৰ তোমাৰ, দুইৰ পৰা তিনি বছৰ লাগে। ডাঙৰ মানে, গছতটো ডাঙৰ হৈ কিনে তামোলতটো লাগো কিন্তু, পাঁচ বছৰ হ'ল, এতিয়ালৈকে আমাৰ লগাই নাই।
অ' এইটো সেইটো কাৰণে হ'ব পাৰে বা
বেলেগটো ত' আৰু একো, বেলেগ নো আৰু কি হ'ব। সেনেকোৱাতো বা পুলি ভাল বুলি নাছিলে, পুলিটোতো আৰু পুলিতো আৰু কোৱালিটি নাথাকে ন তামোলৰ।
কোৱালিটি নাথাকে, নাথাকে-নাথাকে।
মই তাকেতো ভাবিলো যে, কি হ'ল মানে, সেই, যিকেইডাল গছ আছিল দুটা নে তিনটা মানতহে খালি তামোলৰ ফুলটো ধৰিছে এতিয়া। মানে, বাকী গোটেই খিনি সেনেক মই, মই যিমান দেখি আছো এই এটা চাইজতে আছে। এই, উম, ডাঙৰো হোৱা নাই, ফুলো লগা নাই।
অ' এনেই মই দেখা, মই দেখা হিচাপত তোমাৰ কিছুমান, চাপৰ মানে, তামোল গছতো মানে সোনকালে তামোল লাগি যায় আৰু কিছুমানে টাইম লয় ওখ হয়।
মই চাপৰ গছত মই দেখিছোঁ। তামোল মই দেখা নাই। একচুৱেলি মই নাৰিকল দেখিছো, নাৰিকল চাপৰ গছ মানে, ‌ এটা থাকে, বেলেগ বিধৰ নাৰিকল এটা থাকে। সেই নাৰিক, নাৰিকলটো চা সৰু গছতে লগাটো দেখা পাইছো কিন্তু, আমাৰ ঘৰৰ ওচৰতে আছে। উদাহৰণঃ
অ' নাৰিকলৰ অ' অ'!
তামোল গছটো মই সেনেকে, দেখা নাই বাৰু, আৰু আজিলৈকে মই চাপৰ গছত তামোল লগা দেখাও নাইতো, সেইকাৰণে, মই নিজেও গম পোৱা নাপাও যে, এনেকুৱা চাপৰ গছত লাগে বুলি।
অ অ
আৰু পিছে, ন' তামোলৰ বিজনেচটো কিন্তু, বেয়া নহয়।
এনে বেয়া নহয়। মানে, অলপ মানে মানে হেৰি কৰিব পাৰিলে।
তাকেতো, ফাৰ্ষ্টতে তোমাৰ সেই যি খৰচ আছে, সেই পুলিবোৰ আনি কিনে ৰ' মানে ৰওঁতে! তামোলতো আৰু বিশেষ একো সাৰ চাৰ দিব নালাগে চাগে ন'?
উম, নাই নাই নাই খালি তোমাৰ যিখিনি জোগাত ৰ মানে হেৰি কৰা বাগিচা কৰা সেইখিনি অলপ চাফ চিকুণ কৰি ৰাখিলেই হ'ল আৰু
অ আৰু তামোল বস্তু অলমান ডাঙৰ হোৱাৰ পিছতটো আৰু চিন্তাই নাই তাতেতো আৰু পানী চানি ধালাৰ প্ৰয়োজন নাই না
উম
এ আবেলি ৰাতিপুৱা পানী ঢালি থাকিব লাগিল চাই থাকিব লাগিল বা বতাহ আহিলে কিবা ভাঙিব ফটকে কোমল থাকে তাত সেনেকুৱাতো একোৱে নাই চিন্তাই নাই
এবাৰে বিছ মানে যদি এবাৰ ইনভেষ্ট কৰা বছৰে বছৰে পাই থাকা আৰু সেনেকুৱা ধৰৰ ন, অ ওৱান টা ইনভেষ্টমেণ্ট হয়টো
চাৰি পাঁচ বছৰ টেনছন নাই
অ আৰু এতিয়া এই আহ তামোল যে তামোল দোকানততো তোমাৰ এটা ফালৰ চাৰি ভাগৰ এক ভাগ দিয়ে পাঁচ টকা লয় জানানা
পাঁচ টকা লয় অ
টকা লয়
ক'বাত ক'বাততো বেছি লয়।
কৰবাতো মই উ মানে শুনিছো আৰু ছয় টকাও ছয় টকা সাত টকা কৰবাত য'ত মানে তামোলৰ কোৱাণ্টিটিটো কম আৰু পৰিমাণটো কম হয় তাতে দাম বেছি বুলি
বেছি বেছি অ
আমাৰ ওচৰে পাজৰে পাঁচ টকা লয়ে সেই কাৰনে সেই এটা তামোলৰ চাৰি ভাগৰ এ ভাগটোহে থাকে আধা এটা এখন তামোলৰ আধাও নাথাকে
নাথাকে অ সৰু সৰু পিছ কৰে ন
তাকেতো, আৰু এই এই তামোলতকে ন তোমাৰ তামোল কাটি আহ আধা বেচাতকৈ উম প্ৰায় ভাগে কি কৰি জানেনে সেই তামোল কাটি কিনে শুকাই কিনে চুপাৰি বনাই- সেই সেইটো চুপাৰী আৰু বা সৰু সৰু পেকেট এটাতে এশ টকাকে লয় জানা
লয় অ
মই অ এই আমাৰ মানে বে আহ মামাৰ লৰাটোৰ বিয়া আছিলতো ৰিচেণ্টলি বিয়া গৈছিল এই যে বিয়াত চুপাৰী পেকেট আনিলে মই সুধিলো এই পেকেটবোৰ কিমানকে লল এ এশ টকাকে লোৱা বুলি কলে চাৰি পাঁচ পেকেটমান আনিছিলে বিয়াৰ কাৰণে এশ টকাকে লৈছ এ, মানে তোমাৰ এশ গ্ৰামো নাথাকে চাগে চুপাৰীটো
নাথাকে অহ।
সৰু পেকেট অ', ইমান দাম চুপাৰী বিলাকৰ
এইটোৱেতো, তামোলৰ বিজনেচটো ভাল।
তাকেতো ৱা এ-এবাৰে ইনভেষ্ট কৰা বাচ, বছৰে বছৰে এই এইটো কৰা, আৰু এই কে তামোল যেতিয়া কোমল থাকে ন
আহ
এ সেইটো বা কিনাৰ কাৰণেও মানুহ আহে। মানে বেপাৰীবোৰ আহে, এই সেই কেঁচা তামোলেদি কি কৰে, মানে এই যে, যেতিয়া তামোল জাষ্ট মানে ফুলটো সৰি কিনে ফলটোৰ ভিতৰত হয়হে মানে এক একেবাৰে যে, কেঁচা তামোল থাকে।
অ'।
তৰ দৰে ভিতৰত
অহ
এই সেনেকুৱা তামোলবোৰ কি কি কৰে বেপাৰীবোৰে?
কিবা কৰে, গম নাপাওঁ, মই বাৰু দেউতা হাতে গম পাব চাগে, ময়ো গম নাপাওঁ সেনেকা যে, লৈ যাই তামোল বিলাক
তাকেতো মই, নহয় এনেতো তামোল শুকোৱাৰ পিছত নিচে সেইটো সিহঁতে তামোল, তামোলে বেচিব কাটি নহ'লে, চুপাৰী বনাব। কিন্তু সেই কেঁচা তামোলটো চুপাৰিও টো নহয় ন?
কি প কৰে এইটো গম নাপাওঁ দেই, মইয়ো গম পোৱা নাই কিন্তু দেউতাৰহত সুধব লাগিব
ত আমাৰ ইয়াতে আহিছিল, মানে দুজনমান বেপাৰী আহিছিল যে, সেই যে, মই ক'লো যে দুখনমান গছতহে লাগিছে, বাকীবোৰতো নালাগিলে তামোল আহি কিনে ক'লে যে, মোক ৱ এ কেঁচা তামোল বেচিব নেকি দাদা বুলি সুধিলে। মই ক'লো এতিয়া এই কেঁচা তামোলখিনি নো কি দাম পাম, এ নালাগে এতিয়া নেবেছো বুলি কৈ কিনি মই-মানে ঘূৰিয়ে পঠালো। ত পিছত আহ, মন এনেকুৱা লাগিল যে, কিয় সিহঁতে কেঁচা তামোলটো বিচাৰি কি কিয় আহিলে বা। তোমালোকৰতো মানে বাগান আছে ন? সেই আৰু কোনোবা গৈছে নেকি বেপাৰী বা কিয় যায়, সেই কেঁচা তামোলবোৰ ল'ব
অ', অ', নাই তুমি যোনে তোমাৰ লগত তাতে কিনিব গৈছিল, সিহঁতকে সুধিব পাৰিলা হয়। কি কৰে মানে ইয়াত
আহি কিনে বা মানে, উম, সেনেকুৱা কথা পিছতহে মোৰ সিহঁত যোৱাৰ পিছতহে মই ভাবিলো, কেঁচা তামোল, এনে তামোল কিনিব অহাটো বেলেগ কথা, কিন্তু কেঁচা তামোল কিয় আহিলে মানে পিছত এনেকুৱা অনুভৱ হ'ল যে, অ', সিহঁতে এইটো এইটোতো তামোল পুৰ ঠে হোৱা নাই ত কেঁচা তামোলেনো কিয় আহিলে? আৰু সিহঁতে কেঁচা তামোলে লাগে বুলি আহিছে।
অ', তামোলৰ বহুত কিবা কিবি ইউজ হয় ন ইয়াত। কি বা কৰে গম নাপাওঁ বাৰু। দেউতা অতক।
তাকেতো। মই আৰু ভাবিলোম বা হেৰে এ কিবা চুপাৰি-টুপাৰি বনাব? শুকাই কিনে বুলি ভাবিছিলো। কিন্তু সেই কেঁচা তামোলতটোতো শুকালেওতো চুপাৰি নহয় ন?
অ' অ'।
দ্যা পিছে ঠিকে আছে মই সেই সেইটো সুধিবৰ কাৰণে ফোন কৰিছিলো দ্যাঃ।
অ'।
উম দে দে।
দিয়া ঠিক আছে ঠিক আছে।